অ'। কি কৰিছা? অ', শুনি আছোঁ হেল্ল' অ', কিহে খালি?
এহ, কণী, কঁঠাল গুটি, আলু বিলাহী চিকন বনালোঁ। উম ভাল লাগে খাই তোমালোকেও খাবাচোন।
উম, খাব লাগিব।
শুকান মা শুকান মাছ বেঙেনা দি ভাজি খালোঁ।
অ', এইটো আমি কালি খাইছিলোঁ কালি ৰাতি খাইছিলোঁ তেনেকে।
মৰিছা ঠাৰী, আলু, সৰিয়হ দি ভাজিলো।
উম আজি বতৰ কেনেকুৱা?
এ, ৰ'দ দিছে। লাইনটোও গৈছে এতিয়া গৰম।
উম, আমাৰ ফালে ৰা ৰাত আগবেলা ভাগত আকৌ হেৰি কৰি ডাৱৰীয়া নিচিনা হৈ আছে ছিলে এতিয়াহে আকৌ বৰষুণ দিব এ, এতিয়া পুৰা ৰ'দ দিছে এতিয়া।
বতৰে নাই খেতি পথাৰ বন্ধ হ'ব আওঁ।
অ'। মই মন্দিৰলে গৈছিলোঁ। তাৰ পাছত অ', মন্দিৰলৈ গৈছিলোঁ মন্দিৰৰ পৰা আহি তাছতে ভাত খাই উঠিছো এতিয়া।
উম হনুমান মন্দিৰ ৰহাত?
উম ৰহাত গৈছিলোঁ।
উম। গাড়ী ভা়ৰা কৰি যোৱা নে খোজ কাঢ়ি যোৱা?
এ, নাযাওঁ খোজ কাঢ়ি যাব নোৱাৰি নহয় ইমান দূৰ গাড়ীতে গৈছিলোঁ।
আগৰ মানুহে আকৌ খোজকাঢ়িয়ে যায়।
উম। এতিয়া আগৰ মানুহ নহয় আৰু এতিয়া নোৱাৰি আৰু ইমান ৰ'দ গৰম। খোজ কাঢ়ি যাব নোৱাৰি এতিয়া, উম।
বহুত সুস্থ আছিল ভাল খাদ্য খাইছিলে কাৰণে।
উম, এতিয়াও চব সাৰ দিয়া উম, ঘৰতনো কোনে খেতি কৰি খায় চবেই কিনি কিনিয়ে খাই যে সেইটো কাৰণে চব বজাৰৰ শাক পাচলি
মান আমি যেনিবা উম শোৱা পাচলিখিনি ঘৰতে কৰিছোঁ।
উম কি কি?
সেই কোমোৰা, ভাত কেৰেলা, দাংপতি আজি যেনিবা ঘৰত বনোৱা কোমোৰাও খাইছো ঘৰত দিয়া।
অ'। কোমোৰা আৰু কি মাছ?
মাছ।
কি মাছ? ফুৰি নে কি জালত নে কিনা?
আ, নহয় আমি ঘৰৰ মাছবোৰে খাওঁ ফিচাৰী আছে তিনি বিঘা মাটিৰ ফিছাৰী।
উম উম
সেয়া জাল পাতি থয় তাতে ঢেকেৰা মাছ এটা লাগিল।
ডালতে লাগিছে
উম পুখুৰী নে প পথাৰতো এতিয়া পানী নাই চাগে পথাৰত কেনেকে হ'ব অ অ।
এইটো পুৰণা মাছ আছে।
উম উম এ পানী হলে ভাল আগতে পাম। পানী হয় যে ইয়াত বহুত মাছ খাব পাৰওঁ এতিয়া নাই তম চব। কিনা মাছেই খাব লগা হয় এতিয়া
পুখুৰীতে ধৰে আৰু এক কিলোমান হ'ব ঢেকেৰাটো।
অ অ, হাঁহে কণী পাৰি আছে ন
উম পাৰিয়ে আছে।
উম কেইটা হাঁহ আছে টোটেল
বাইছটা আছে
উম আৰু ছাগলী
ছাগলী
থকাত পাঁচটাই আছিলে এটা ঢুকাল আৰু এতিয়া চাৰিটা আছে
অ এ বেমাৰ হৈ আছিলে নে কি
একো বেমাৰ নাই ডুৰ্বলৰ কাৰণে মৰিলে মাকৰ গাখীৰ খাব নাপায় চাৰিটা পোৱালি দিয়াৰ কাৰণে মাকক এক কি নিদিয়ে দুটাক ধৰি ধৰি খুৱাবলগীয়া হয়
অ অ উম, ৰাতিলৈ কি বনাবা এতিয়া
ৰাতিলে মাছ আছে বিলাহীৰ পাছ এইটো কি কয় কচু সতে বনাম মিকি কছূ বিলাহী বিলাহী মিকি কছো অ।
মিকি কছোতো কেনেকুৱা
সেইটো মাটিৰ তলত হয়
ব কছো নেকি
নহয় মিকিয় কছো পাঁচমখীয়া কচু নিচিনাই এইটো কি কয় মিকি কচোৱে কয় আৰু
অ অ।
বিলাহীৰ সতে খাবলৈ ভাল লাগে যে
উম নে এতিয়া ক'তো যোৱা নাই নেকি এইকেইদিন
এইকেইদিন কতো যোৱা নাই যাম বুলি ভাবিছো এই আলিকুছিত বিয়া এখন আছে
বিয়া অ কেতিয়ালৈ
পোন্ধৰ তাৰিখলৈ
বৰ বৰ বিয়া নে তুলনি
উম বৰ বিয়া
উম উম
মাহীৰ লৰা হয়।
উম।
আহ, কোন কোন আহ মানুহজন যাব, ছোৱালীজনী যাব আৰু দুজনী ছোৱালী নহয় দুইজনী ছোৱালী কে লৈ যাব লাগিব আ
উম উম।
ইমান গৰম পৰিছে, বিয়া বিয়া চয়া খাবলে মন লাগে ইমান গৰমত।
ময়ো দেখা নাই। বহু বছৰ হ'ল গাভৰুতে দেখিছিলোঁ মাহী ঘৰ এতিয়া যাম আও
অঁ, নিজৰ মাহি আও।
নিজৰ মাহী মা ভ
উম উম মাহী কেইজনী আছে?
মা ভনী, বাই-ভনী আঠজনীয়ে।
উম।
তাৰে এতিয়া মাহী তিনিজনী আছে। তেওঁ আৰু মা বাকী চব ঢুকাল।
ও ওম, ক'ত ক'ত আছিলে?
উম এয়া আমতলা, চৰাইবাহী, মিকি ভেত তা বৰঙাবাৰী, আলিকুছি এনেকে এইবিলাকতে আছে আও।
উম উমম তিনিজনী আছে এতিয়া আঠজনীৰ পৰা?
তিনিজনী আছে।
অঁ, আটাইতকে ডাঙৰ কোন আছিলে?
চবচে ডাঙৰ আছিল চৰাইবাহীত পৰা জেঠাইগৰাকী, জেঠাই ঢুকাল।
অঁ,
আমাৰ মা আছিলে তিনি নম্বত।
উম, উম।
মামা দুজন আছে, এজন ঢুকাল।
মামা মানে তিনি জন আও?
মামা তিনি জন।
উম উম, ক'ত ঘৰ ওচৰতে নে?
দক্ষিণ বাৰভোজীয়া কয়।
অঁ অঁ। মামাৰ ঘৰলে যোৱা হয় নে নহয়?
যাওঁ। খুব মৰম চনেহ। নগ'লেই নহয় মামাহঁতে মাতি থাকে।
উমম। যাব নহলে এতিয়া, গৰম বন্ধ পৰিছে আও এতিয়াই যাব লাগে।
সেইপা, খুব মৰম কৰে মামীহঁতেও।
অঁ,
ভাগিন আহ, ভাগিন আহ, কৈ মাতি থাকে আমিহে নাযাওঁ।
উম যাব লাগে আক। আগৰ মানুহ বিলাকৰ সেই তেনেকুৱাই আ আগৰ মানুহ এই সম্পৰ্ক বিলাক নাইকিয়াই হৈছে। অহা-যোৱা কৰি থাকিলেহে থাকে। ফোন-চোন কৰে নে নকৰে? অঁ অঁ। এতিয়া ঘৰত কোন কোন, চব আছে নাই ঘৰত এতিয়া?
এতিয়া ছোৱালী দুজনীয়ে মই আছো মানুহজন নগাঁৱলৈ গৈছে।
হুম। এতিয়া কাপোৰ লগাই আছে নে নাই? তাঁতশালত অহ এতিয়া উম কেইখন আছে বাৰু?
এতিয়া আৰু দহযোৰ আছে।
কি চেদ কাপোৰ নেকি?
চেট কাপোৰ।
কি কি সূতাৰ মাৰ্চাৰজ নে?
তোমাৰ মাৰ্চাজ, পদ্মিনী
উম কি ৰঙৰ?
এইটো মেৰুণ কালাৰ কয়।
উম। হেল্ল'।
হেল্ল'।
অ মেৰুণ আৰু কি কালাৰ বোলো?
এইটো হেৰি স্কাই ব্লু।
মেৰুনত স্কাই ব্লু নে স্কাই ব্লুত মেৰুন ফুল।
তেনেকে দুইটা মিলাই দিছো আও।
উম উম। অ দেখাবাচোন মই নাই দেখা মানে।
বহুত অৰ্ডাৰ আহি আছে।
অ অ ময়ো চাব লাগিব এযোৰ আনিব লাগিব। হেল্ল'।
হেল্ল'।
অ মাতটো কে ভালকে অহা নাই।
উম এইপিনে নেটৱৰ্ক অকণমান প্ৰব্লেম হৈ থাকে।
উম আমাৰ ইয়াত আকৌ নেটৱৰ্কটো বৰ ভাল ডিৰ্চটাব নহয়ে।
অৰ্ডাৰ আহি আছে মানুহবোৰৰ কাপোৰ মইহে এতিয়া ভালকে উলিয়াই দিব পৰা নাই।
কিয় বেমাৰৰ কাৰণে নে নেকি?
সেই অলপ দেহাটো অসুস্থ ভৰি হাত বিষ উঠি থাকে।
বম আও অহা সপ্তাহ মানৰ পৰা ৰেগুলাৰ বম বুলি ভাবিছো।
অঁ অঁ।
ভালকে ব'লে দিনটো এযোৰ ওলাই যায়।
না দিনটোত এযোৰ ওলায়।
নহয় মই বাকী কাম বন তেনেকৈ নকৰো কাপোৰতে থাকোঁ।
অঁ। উম।
উম তাৰ পিছতে। চবজিবোৰ বনাই দিলোঁ আৰু ধোৱা ধোৱা পখলা নকৰোঁ আৰু বেলেগে কৰে মই খাই মেলি আৰু কাপোৰতে বহি দিওঁ
উ
তেনেকে হ'লে পাৰি বাৰু
উম ৰাতিয়ে ফুলৰ
সন্মানে ওলাব
উ ওলাব আচুবোৰ ফুল তোলা আচুবোৰ ৰাতিয়ে জাপ কৰি থৈ দিওঁ
উম
উম পঞ্চাশ পঞ্চাশ ষাঠিডাল কাঠি থকা গামোচা দুখন ওলাই যাব দিনটোত মই আকৌ খুব ঘৰ খুব তাকে খুব স্পীড ফুল তোলোঁতো
অ অ অ বাৰু ঠিক আছে দিয়ক মোৰ ফোন এটা আহি আছে
উম হ'ব দিয়া।
উম উম